অ কি কৰিছ?
এ মই ভাত বনাই আছিলো
অ
ভাত বনাই আজৰি হোৱাই নাই ত ইমান গৰম পৰিছে নহয় মান জুই ওচৰততো থাকিব নোৱাৰি পানী খাই খাই মৰিছো উম
আমি খান আমি খাই মেলি আজৰি
উম উম
বৰতীয়া যে বৰতীয়া এনেও সোনকালে খায়
তাকে তহঁতৰ বতীয়া লাগি আছে নহয় এতিয়া সেই ভাত পানী খালি
খালোঁ খাই মেলি আজই
উম কিহে খালি
আলু পিটিকা চাটনি দালি সেয়া
ঘৰতে খাইছ নে নে মৰা ঘৰত একেলগতে খাইছগে
একেলগতে দুদিন খালো আকৌ কাইলে খাব লাগিব এনেই ঘৰতে খাইছে মানে মানুহখিনি ধেৰ এ অকল মাইকী মানুহ দুজনীয়ে বনাব লাগে ইমানখিনিলে বনাব নোৱাৰে যে
অ অ
সেইটো কাৰণে ঘৰতে খাইছোঁ
সেইটো হয় দে আমাৰ মামাহঁতৰ ঘৰত মানে কি গম পায় নাই তো পৰিয়ালটো বহুত ডাঙৰ পৰিয়াল নহয় সিহঁতৰ মানে তো এবছৰ তিনি চাৰিটা বৰত থাকে এতিয়া কমিছে বাৰু
অ
সেই তেতিয়া মানে আমাৰ মামাহঁতৰ কিঘৰ মানে পৰিয়ালৰ একে লেথেৰিয়ে মানে কাষ সেইবাৰে মানে ছয় সাত ঘৰ মান আছে সেইকাৰণে এই ছয় সাত ঘৰ যদি কোনোবা যদি ঢুকাই সিহঁতৰ ঘৰতে খোৱাটো হয় আও মানে একদম বাৰ তেৰ দিনৰ লৈকে ভোচ যোৱা লৈগে আৱ
এ মানে ধৰি লওক মতা মানুহ লাগিব পৰা ভাল থাকিলে চিন্তা নাই এতিয়া মানে অ তেনেকোৱা মানুহ নাই
এ বহুত বৰিয়া তো মতা মানুহবোৰ কি হয় মই শুনিবি দেই মই তো মই যিমান মই যি দেখিছো এই মতা মানুহবোৰ ধৰ দিনতো উলে তলে ঘূৰি ফুৰে ন আহি পেলাই ৰাতি ভাতটো বনাবলে মানে সেই নহয় কাৰণ চাবি মাইকী মানুহবোৰ ধৰক ঘৰতে ভিতৰতে থাকে হা ইমান এটা কেছ নাই কিন্তু মতা মানুহবিলাকে তোৰ দিনৰ দিনটো বুতীয়া বুলিতো কাম নকৰাকে থাকিব নোৱাৰে ন
অ এতিয়া মানে আমাৰ খৰিহঁতো বয়সস্থ হল তাৰপিছত এই হেৰিও মানে এতিয়া খুৰীহঁতে আকৌ বেলেগ বনালে নাখায়, আমিবিলাকে চোলে নাখায় যে হৰন-চৰন ল'লেও বোৱাৰীবিলাক লোকে চুলে নাখায় তেনেকুৱা হৈ আছে।
এ এইবোৰ বৰ দৰকাৰী নিয়ম কিছুমান ধৰি আছে আজিকালি মানুহ
তাৰপিছত সেইটো কাৰণে সেই এতিয়া মানে লোৱাৰ ভিতৰত বনালেও ধৰ নাখায় ধৰ এতিয়া বয়সস্থ দিয়া দেউতাই অকল ইজনে আছে কি এই দুজনে মানে এতিয়া আমাৰ দেউতাই হা একো কৰিবই নোৱাৰে বাকী যেনো বয়সস্থ তেওঁ
অ
এনেই চলা মেলা কৰি থাকিব পাৰে কিন্তু মানে একো কৰিব নোৱাৰে তেনেকে নোৱাৰে
এ এইবিলাক ছা তই কি ভাবোঁ নাজানো মই মোৰ মতেতো এইবিলাক নিয়মবোৰ উঠাব লাগে। কাৰণ এইবিলাকৰ পৰা ধৰ এই দিগদাৰহে হয়, এতিয়া আছে যেনিবা কেইজনীমান মানুহ যোনে ভালকে - এ বয়সস্থ মানুহ ইফালে সিহঁতে বেলেগে বনালে নাখাই এতিয়া কৰ পৰা বেলেগ মানুহ বিচাৰি আনিম।
এতিয়া মই চোৱা মই এতিয়া শৰণ ল‌ওঁতে গম পালো। গোঁসাই এইবিলাক কাৰাবাৰ হাতেৰে নাখাবা, কিবা-কিবি একো নকয় বোলে, কয়। বেলেগ জাতি কিবা হেৰি নাখাবা এনেকে কিবা এটা কয়। কিন্তু মানে এইটো এইবিলাক বেলেগৰ হাতে এনেকুৱা মানে নিয়মবিলাক মই এতিয়া ভাবিছোঁ - শৰণ ললে বা কিবা এটা কৰিলে এই নিয়মবিলাক মানুহে নিজে বনাই গম পাইছা নাই। এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, কিন্তু মানে গোঁসইয়ে এইবিলাক একো নকয়, মানে - তোৰ যিকেইটা মানিব লাগে সেইকেইটা কৈ পঠাই, এনেই এনেই আঁহতৰ মানে - তাহাঁতে এনেকুৱা বা এনেকে নখাবা ইটো নকৰিবা সেইবিলাকে একো নকয় গম পাইছা নাই।
এ মোৰতো এইবোৰ চিষ্টেমে নাই মই এতিয়া মোৰ লগৰ কত দেউৰী আছে, মিচি আছে, কি মই এতিয়া সিহঁতক সিহঁতে চুলে নাখাবি বুলি মই ক'ম নেকি বা সিহঁতে চুলে মই নাখাম বুলি ক'ম নেকি, মই
তোৰহঁত তোহঁতৰ সেইটো বেলেগ এইটোও বেলেগ ধৰি ল- এ এনেকুৱা বিলাকে খাব ন লাগে যিবিলাকে ধৰি লওক নামঘৰৰ কিবা দায়িত্বত আছে কিবা পাঠ - পঢ়ে কিবা কয় সেইবিলাকে বাৰু খাব নালাগে, এনেই ধৰি ল যোনবিলাক নৰ্মেল মানুহ
উম এ এতিয়া আমাৰ বহুতো আমাৰ ঘৰৰ যি কিছুমান মানুহে এনেকুৱা আছে ন সিহঁতে একো নাই সিহঁতে সেই নামঘৰলৈ বৰ এদম টানি আজুৰিহে যায় গৈ পেলাই আৰু কৈ থাকিব যে আঁঠু বিষ, ভৰি বিষ বহি থাকিব নোৱাৰো। কিন্তু চাবি সিহঁতৰহে নিয়মটো বেছি একেবাৰে।
সিহঁতহে বেছি ওলাইগে।
সেইবিলাকটো এনেই নিয়ম ধৰি লাভ নাই আক মই সেইটোৱেই কম।
উম
কাম নাই ইহঁতে দ‌ই - এহঁতে সেইবোৰকটো অসুবিধা হে হয় ক গম পাওঁ নাই কাৰো সুবিধা ডাল নহয়-নহয় এতিয়া তই কৰিলা ন - তহঁতে যদি ডেকাখিনি যদি লাগি-ভাগি বনাব পাৰি বহুত আৰু তেতিয়া চবে খাব। পাই ন ধুনীয়াকে।
মানে আম সেইগিজনী ভালেই হ'ল না ন হাঁ।
অঁ সিহঁতেও কষ্ট নহয় আৰামচে খাব পাৰে।
হ দাদা লৰাকেইজনে বনালে খোৱা হলে ভাল হৈছিলে অ।
এইটোৱেই ন নিৰ্দিষ্ট মানুহ থাকিব লাগে, আমাৰ তেনেকুৱা কথা নাই বাৰু আমাৰ উম
আমা মানে আমাৰ এই গাঁৱৰ সেইটোতহে এইটো পিছ পৰি আছে।
অঁ গাঁও অঞ্চল বুলিয়ে এইতোৱে ন। গাঁও অঞ্চল বোৰেতো এইখিনিয়ে এই ধৰ্ম চৰ্ম কেতিয়ত আমা গাঁও অঞ্চলখিনিয়ে বেছিকে পিছ পৰা।
চাবি হা, এতিয়া জো ছোৱালীজনীকে ৱে নে কৈছো মানে যিমান ইজি - হয় ইজনীয়ে বেছিহে মানে- কৰে আৰু‌ প্ৰতিবাদ কৰে কিন্তু বো বোৱাৰীজনীতো বোৱাৰীয়ে মেনকে সিহঁত মানে বোৱাৰীয়ে হৈ থাকে কিন্তু, আমি ছোৱালী খিনিয়ে নিজৰ দেউতা বুলি ভাবি কাপোৰ কানি ধোৱা পা ধই লই সবেই কৰি দিওঁ। শাহুৱে শুক খু ৱেহক চব কথা কৈছো কিন্তু হি
হৰণ লইছো। অঁ কেলে তহতি ইনেই কামবো হলে চব কৰিব লাগিব কিন্তু খোৱা বোৱা বনোৱা মেলা- বো হলে চুলে নাখাই গম পাও নাই। বিপদত পৰিলে সহায় কৰিব লাগিব এতিয়া আমা এই কণৰ যি মানুহ এজনী আছিলে কি হল মানুহ জনী মানে কি হয় তোত এ বৰ মানে লেই লেই চেই চেই কৰি থাকে কাবাৰ যদি বেমাও হয় ন একদম মানে - দেখিব নোৱাৰা নিচিনা কৰে মানে দে এ বেমাৰটো চুলে বা চা- চালে টাইলৈ গুচিহে আহিব। হাঁ।
আমাকে এতিয়াক
এ ইয়াত আমা ইয়াতে, ঘতে ঘ ওচ ঘতে মানে মানুহজনী আছে, তই কথাটো শুনিবি। সেই মাহজনী মানে কি হয় ত' আমাৰ হেৰিয়াত আমা কি মাহেকীয়া খিন মানে কি হয়, মৃতক হক কাম পাতে ন, যে টিঠি চিঠি পাতে নহয়। সেইবিলাক মানে প্ৰসাদ খাই মানে আৰু ইফালে সংঘৰীয়া মাহেকীয়া মানে হুম ক'লে মানে সেই গৰাকী মানে, একদম প্ৰথম, প্ৰথমত থাকে আও।
উম।
এ ধৰ এ এনেকুৱা কৰে যে' সংঘৰীয়া মাহেকিয়াখিনি একদম বেলেগ ব্লেক আমাৰ এতিয়া ককাহঁতৰ যদি শক কাম পাতে, সেফা এফালেটো নাহেও, নেচায়ও আৰু প্ৰসাদ দিলেও নাখায়। কিন্তু এতিয়া বিয়া পাত তিছে সেই মাহেকীয়া এঘ পাই ক ছোৱালী নি বিয়া পাতিছে। ইফালে মাহেকীয়া খিনি দেখিবই নোৱায়। ক কিছুমানে কয় নাই, কৰ্ম ফল বুলি।
আও যিবিলাকে নে বেছি নিয়ম নিতি হেয়িকে ধয়ি থাকে সেইবিলাকে গৈ লাচতত হয়, হয়।
অঁ গৈ পেলাই সেই নিয়ম নীতি মানিবলগীয়া মানে ভংগ কৰিব লগা হয়। হেইতা কিছলি
কেমটো ৰিপাইত জানিব লগিয়া হয়। আও বেছিকে যেনে বেছি হয়, সি তাৰ লৈ ছালেতো অজাত কিলে যাব, নহ'লে কিবা কয়িব
তিনেকুৱাই হয় আকৌতো কি হয়, কিছুমান বুৱা মানুহ বা মা বুঢ়ী মানুহ দেখিবি যে একনম এ তোৰ ৰাতিপুৱা মানে একদম চাহ একাপো নাখায়, গা-পা ধুইহে চাহ খাব। কিনো সিহঁতে যেতিয়া একদম বেমাৰ যেতিয়া বহি থাকিব নহয়, সেই বিচনা আগ ঘৰতে হাগিব, মুতিব তাতে আকৌ ভাত খাবলে পায়।
সিহঁতৰে সেইটো হয় আকৌ।
সিকিচেবা
আইটো নেটৱকৰ্টো কিবা মান শ্ল' হয়জে।
তাকে ঠাই মো মাততোহে সওকে দিছো।
অঁ, নেটৱৰ্কটো কিবা মানে মানে থাং থুং, থুং থাং কৰি থাকে।
উ থাকে কিছুমান তেনকুৱা। কবাত নামঘৰ এটাৰ ভিতলে পানী সোমাইছে গম পাইছ?
কাৰ?
কৰবা।
নামঘৰ ভিতলে পানী সোমাই, এতিয়া বৰষুণ দিলে পান হ'লে পথাৰ নামঘৰত থকা পানী সোমাবই।
তেনেকুৱা বিলাক পানী সোমাই দে বেয়া হল।
হয় বাৰ এতিয়া মাজুলীত দেখোন সেই, হেৰিয়াত দেখোন সত্ৰত দেখোন খুহি খুহি নাইকিয়াই হৈছোগে।
উ'ম।
কতখন সত্ৰ, আগতে যিমান সত্ৰ আছিলে এতিয়া কমিয়েই গ'ল শেৱো সত্ৰ।
অ'হ।
অ কি কৈ আছ এতিয়া?
এনে ৰৈ আছো।
অ'হ।
মই এটা কথা ভ মোৰ নিজৰ ছোৱালীজনী মাকা নেকে
অ'হ। একদম নেৰটক, নেৰটক টো ভালকে অহা নাই।
সেইকাৰণে মৰম কৰিব লাগে গম পাইছ নাই?
কম এই নেটততো তোৰ ভালকে শুনা পোৱা নাই বাই। শুনিছা নাই নাই শুনা কিয় মাজতে থাং থুং থুং থাংকে অহা নিছিনা হৈছে।
নেটৱৰ্কটো আছে মোৰ
জানো কেলে তেনেকুৱা হৈছে।